উম, কি কৰিছা?
এয়া আছো আৰু তুমি কি কৰিছা?
মই এই আছো ঘৰতে।
অঁ'।
ভাত পানি খালা?
উম, নাইখোৱা তুমি খালা?
নাই খোৱা নাই খাম আৰু লাহে লাহে।
অঁ'।
তাৰপিছত আজি কম্পিউটাৰ গৈছিলা নে নাই?
নাই যোৱা নাই যোৱা।
কম্পিউটাৰ কেতিয়া কেতিয়া থাকে?
তোমাৰ মঙলবাৰে থাকে বৃহস্পতিবাৰে থাকে আৰু শনিবাৰে থাকে।
আচ্ছা এইটো কথা মা হতৰ ভাল?
অ', ভাল ভাল তোমালোকৰ ভাল?
ভালেই আৰু আছোঁ আৰু ঠিকেই। তাৰপিছত আৰু খানা পিনা নাই খোৱা?
নাই খোৱা নাই খোৱা।
উম, আজি খানা কি বনাইছা?
আজি। ভাত দাইল ভাজি মাছ। সেইয়াই আৰু অ', মাছ বনাইছিলে।
একেই। অ', আমাৰ সেই আৰু উম। আৰু বাকী গৰম বন্ধত এতিয়া ক'ৰবাত যাবলৈ আছে নেকি নে ঘৰতে?
ঘৰতে ক'ত যাবা।
গৰম যিটো পৰিছে ন?
হা?
গৰম যিটো পৰিছে বোলো।
অ', গৰম যিটো পৰিছে।
তুমি খানা ভাল বনোৱা নহয় কিবা এটা কোৱা ভাল হেৰি এটা ৰেচিপি এটা। হ কিবা ৰেচিপি এটা কোৱা কি ৰেচিপি বনাবা।
ৰেচিপি আবেলি খাবলৈ উম তুমি স্নেক্সত মানে পকৰী বনাব পাৰা। নাই তুমি এনেকুৱা বি মাৰ্চট।
পকৰিটো কেনেকে বনোৱা হেতু?
হা?
সেইটো পকৰী কেনেকৈ বনোৱা?
এইটো পকৰী তুমি বেচন লবা। আৰু পিয়াজ নৰসিংহ নিমখ হালধি জলকীয়া সেইখিনি আৰু উম।
অ', অ', থিকেই।
পকৰি আৰু বনাব পাৰি আৰু বেলেগ আৰু সেইদিনা কিবা এটা কৈছিলা কিবা কি আছিলে পিঠা এটা যে কিবা কৈছিলা।
পিঠা
হা?
অ, সেইটো সেইটোটো চ চাউলৰ গুডৰিটো সেইটো
ওম, ওম, ওম,
তটো একেই তোমাৰ পিঁয়াজ পিঠাগুড়ি
অ,
আৰু এই জলকীয়া নৰসিংহ এইখিনি দি বনাব পাৰি বেটাৰটো খেলি অলপ জুলীয়া কৰিলে ভাল আৰু।
আচ্ছা আচ্ছা আচ্ছা সেইটো কথা তুমিতো মমো বনোৱা চাগে?
মমো বনাওঁ।
উ, মমঠৈ বনাব লাগিব ন?
উম বনাই চাবা
উম, বনাই চাব লাগিব এদিন। তাৰপিছত আৰু আজি কোনো প্ৰগ্ৰেম নাই নে যাবলগীয়া?
আজিৰ প্ৰগ্ৰেম? তেনেকৈ নহাই এনেই তোমাৰ শ্ৰাদ্ধ আছে। নাহাৰত তাকে ইমান ৰদ দিছে।
মাহাৰা কোনডখ আছে?
ক নোপোৱা আগতে পাই যায়।
অ,
অ, অলপ সোমাব লাগে।
অ, বিলাকে
হা? অ, ভাবিছো পিছবেলকে যাওঁ বুলি ই ৰদ দিছে।
হম, কম্পিউটাৰ কমাৰৰ কিমান বছৰ আছে অ কিমান বছৰ মানে কিমান আছে?
আৰু তোমাৰ মানে জুলাইত এটাই হ'ব। অ, ছয় তাৰিখে একজাম আছে।
তই এতিয়া শেষ যাম আছে ন? অ, আমাৰো ছয় তাৰিখেই একজাম আছে। হম।
প্ৰেক্টিকেল হ'ব প্ৰেক্টিকেলটো আগত হ'ব চাগে। উম, অ, থিয়ৰি হ'ব।
অ, কৰাই চব হৈ গল নেকি কমপ্লিট?
কি কৈছা? অ, হৈ গ'ল আৰু। অ, হৈ গ'ল।
অ, টাইম লাগে আৰু অলপ।
অলপ টাইম লাগে অ, দে ফটো চব শিকাই আছে।
কি শিকাইছে?
ফটো চপ শিকাই আছে।
হফ ফটোচ অ, অ, আচ্ছা। উম, এতিয়া আৰু ক্লাছ নবলৈ হয় নেকিদিন?
অ, ক্লাছ যাব লাগিব ৰিভাইজ কৰাব।
অ, ৰিভাইজ কৰাব আচ্ছা অ। জুলাই শেষ হৈ যাব আৰু তাৰপিছত?
জুলাইত শেষ হৈ যাব অ, বাকী ক'ত নোযোৱা আজি?
আজি তাকে যাবলৈ ঘৰতে কাম কৰি আছোঁ তাৰপিছত সেইখিনি যদি হয় তেতিয়া পিছবেলা এনেই আৰু অকমান লগৰ দুটামান আহে,
অ'।
তাত লৈ যাম আৰু তেতিয়া।
অ' ফেন আনিবলৈ যাম কৈছিলা।
অ' ফেন, ফেন আনিবলৈ যাব লাগিব। সেইটো ওচৰতে আছে দোকান এখন। অ'। বনাবলৈ দিছিলে কইল বে হ'ল নে কিবা, কইল কিতা চাঞ্চ কৰি দিব চাগে।
অ'।
সেইকেইটা চেঞ্জ কৰি দিলেঁ আজি হ'ব বুলি কৈছে আৰু বনাই লৈ আহিব লাগিব। ফিটিং কৰি দিব হৈ যাব।
আজি?
আজিয়ে আনিম।
অ'। বাকী ঘৰৰ কাম হৈছে?
ঘৰৰে এই আগফালৰ আকমান বনাই আছে। এ কৰি আছে আৰু অ' বনাই মানে দিয়ে সেই বস্তুখিনিও অনা হৈছে বাৰু বনোৱা মানে আজিৰ পৰা কাম লগা কথা আছিলে আজি আকৌ কিবা মিছ ত্ৰিটোৰ কিবা বেলেগ কাম এটা আছে বুলি অকমান শেষ কৰি পেলাই কাইলৈপা লাগিব আৰু।
নতুন ৰুম বনাব নেকি?
অ' নতুন মানে সেই আগফালৰ আমাৰ অলপ দোকানকৈ বনাব বুলি কৈছে আলপখন।
অ'।
এয়াফালে অলপ মাত অলপ আছিলে মানে বনাব লাগা ঘৰ সেইডোখৰত বনাই দিব। প'ষ্ট ঢালিবলে আছে কাইলৈৰ প'ষ্ট ধালিব চাগে তাৰিছত পোচ ঢালি মেলি তাৰপিছত অকণমান টাইম লাগিব চ'ড দিব লাগিব। পাপা থাকোঁতে এই কিনি বনাই লৈছে আৰু। আকৌ জাবগে নহয়। পাপা এনেইটো জুলাইত যোৱা কথা আছিলে জুলাই সাতাইছ তাৰিখে। এতিয়াতো চত দিবলৈ হ'লেতো নহ'বগে ইমান জল্দি। তেতিয়া আৰু জানো কি কৰে আকৌ বেক কৰি দিব চাগে। কিবা কৰিব লাগিব চাগে আও কি কৰে নাজানো আৰু।
অ' এতিয়া মাহত আছে?
অ' মাহত আছ আৰু ভাত খাবলৈ হা ভাত বনাইছে দেই।
অ'।
আইতা-আইতা ককা ভাল?
আইতা এ বৰ বেছি ভাল নহয় আৰু ঠিকেই আৰু আইতাই সেই ভয়টোৰ দুখ পালে নহয়।
অ'।
এতিয়া সেই খোজকাঢ়িব পাৰে অলপ চলপকে ইমান বেছি নোৱাৰে আৰু মানে সেই হেৰিডাল লৈলেহে পাৰে মানে কি কয় আইদসৰ ৰবা বস্তুটোৱে নামটো পাহৰি থাকিলোঁ। সেইটো লৈ পেলাই সেইটো লৈ পেলাই পাৰে আৰু মানে নহলে নোৱাৰে, অলপ খোজ কঢ়ি যায় পোজুজ
খাই কাঢ়িছে অ'।
অ' এতিয়া সেই এক্সৰে এটা কৰিবলৈ দিছিলে ফেদিনাখন ৱিনচিত। সেইটো আকৌ তোমাৰ ডক্তৰে নাহিলে বহুত দেৰিলৈকে, গুচি আহিলোঁ। এতিয়া আকৌ বাৰ তাৰিখে যাব লাগিব নেকি বাৰ তাৰিখে পাপাৰো মানে সেই চশমাৰ অ'। ভাল হ'বলে দিছে, শুনিছা?
অ', শুনিছোঁ।
উম উম। মাতটো অহা নাছিলে নি?
অ', মাতটো অহা নাছিলে।
অ', অ', এই নহয় বোলো সিদিনাখন আইতাৰ সেই গৈছিলোঁ যে সিদিনাখন নহ'ল কাম। ডক্টৰ নাছিলে। উম এই এইফালে গ'ল, অটিলে গ'ল। অহা নাই বহুত দেৰি। একে আমি গুচি আহিলোঁ। আৰু মানে বহুত দেৰি ৰৈ থাকিবলৈ আইতাহঁতৰ এতিয়া এজ চলি থাকে যে দিগদাৰ পায়।
অ'।
তাৰপিছত সেই তাৰ পৰা আহি পেলাই সেইদিনাখন নহ'ল আৰু। পাপাৰ সেই চকুটো দেখাই আনিছিলে চকুৰ লেন্সকাৰ্ড চিবচাগৰত লেন্সকাৰ্ড বুলি এখন আছলত ভাল মানে অলপ। তো সেইখনত মানে বহুত কমত তাহাঁতে এনেকে বনাই দিয়ে আৰু কিবা ফ্ৰেমে আৰু যদি গ্লাছে কমপ্লিট লোৱা তেওঁলোকে মেম্বাৰশ্বিপ দিয়ে। অ', অ'। অহ, মেম্বাৰশ্বিপ দিয়ে আৰু মানে সেই তাত এখন যদি তুমি এটা মানে ফ্ৰেম আৰু গ্লাছ লেন্স দুইটা লোৱা তেতিয়াহ'লে তেওঁলোকে এখনৰ লগত এখন আৰু এখন দিয়ে, মানে দুজনৰ কাৰণে দিয়ে।
বুজা নাই।
তুম অ', তুমি যদি বোলে কেনেবাকে তোমাৰ চকু দেখাবলৈ গৈছা তো তোমাৰ মায়ে বোলে চছ চছমা লৈ আছে বোলে তো মাকো মানে সেই চছমাযোৰ তেওঁলোকে চিত ফ্ৰী কে চেক কৰি দি দিব কমপ্লিট।
অ'।
এখনৰ লগত এখন দুখন চছমা দিয়ে। আৰু প্লাছ তুমি তেওঁলোকৰ মেম্বাৰশ্বিপটো পাবা। মানে মেম্বাৰশ্বিপটো পালে মানে কি হয় তুমি যদি দুবছৰত তোমাৰ লেন্ঞ্চখন কিবা এটা হয় বা নহ'লেও তোমাৰ যদি পাৱাৰ আপ-ডাউন হয়, তেওঁলোকে সেইখন কমপ্লিট চেঞ্জ কৰি দিব। ফ্ৰীকে, একো পইচা দিব নালাগে।
অ'।
সেইটো কথা। তেনেকুৱা তেওঁলোকৰ হেৰি থাক আৰু বাকী মেম্বাৰশ্বিপ থাকিলে অকমান দাম, নেক্সট আকৌ কিবা কিনিলেও তুমি দাম কমি আহে অলপ আৰু। তেনেকুৱা।
কমি আহে।
উম। সেইবোৰ অলপ সুবিধা আছে আৰু লেঞ্চকাৰ্ত চিবচাগৰৰ আছে।
অ'।
অফখিনিৰ কাৰণে ভালেই। এই আগত এবাৰ নেত্ৰা এই ইয়াৰ দি নে কিবা এখন আছিলে তাত দেখাইছিলে মায়ে। তাত আকৌ বহুত ল'লে। ইয়াতে অলপ কমেই আৰু। খালি মানে হেৰি হয় তোমাৰ সেই কৰিডৰ মানে অলপ স্মলকে দেখে বা কিছুমান বেছিকে দেখে তেনেকুৱা থাকে। লাজো লেন্সৰ। সেইখিনিয়ে আৰু। এতিয়া আকৌ বাৰ তাৰিখে চছমাযোৰ দি থৈ আহি অহা হৈছে তাত। বাৰ তাৰিখ। অ', বাৰ তাৰিখে আনিব লাগিব চাগে। অনিবলে মাতিছ উম। আকৌ আইতাও তেতিয়া সেইদিনাখনেই চেক কৰি আনিম আৰু একেবাৰেতে। ৱাইনচিতে এক্স ৰেটো কৰাই আনিব লাগিব। কৰাই পেলাই আৰু আহি যাম আৰু ঘৰলে। সেয়াই।
বাকী আৰু খানা-পিনাটো খাব হৈছে নে?
মজা হৈছে আৰু
হৈছে আৰু ন? উম, মই সেই মাতিছে আৰু।
মাতিছে?
বাঢ়িছে আৰু ওলাই
বাঢ়িছে আহা
দিয়া তেতিয়াহ'লে পাছত কথা পতিম উম উম দিয়া ঠিক আছে